শুনিছানে নাই?
অ শুনিছোঁ। তুমি শুনিছানে?
শুনি আছোঁ, কি কৰিছা?
মই এয়া এই ভাত কেইটা খাই উঠি আহিছোঁ।
অ'।
তুমি কি কৰি আছা?
মই তোমাৰ এ এনেই বহি আছো গৰম আজি।
এ বহুত গমোৰ ফেনৰ বতাহো তোমাৰ গৰম হৈহে গৈছে।
তাকে।
অ মই এয়া আমাৰ চিলিঙি ফেনখন একদম গৰম এতিয়া, থাকিব নোৱাৰি সেইখনৰ তলত।
হ ঘ-ঘৰত ৰদ-ৰ-ৰ'দ পোৱাই নে নাই গছ আছে।
গছ আছে, কিন্তু সেই বতাহ নাই আকৌ। ঘৰটো বাৰু অলপ বাচিয়ে থাকে তোমাৰ ঘৰ এটা ৰুম অকমান চাপৰ সেই ৰুমটোত অলপ বেছি গৰম কিন্তু বাকী গীত গীত ৰুম অকমান ঠাণ্ডা হও। মই সেই থাকিলে সেই তাতে সোমাই থাকো আৰু সেইকেইটা ৰুমতে। নহলে বাহিৰত আহি গছৰ তলৰ ৰৈ থাকিব লাগে নহলে নাই।
ফেনৰ বতাহতকে বাহিৰৰ বতাহাতোৱে বেছি ভাল লাগে কিন্তু আকৌ এতিয়া গৰম বতাহ মাৰে যে।
অ' সেইটোৱে আমাৰ ইফালে হেয়া গছ আছে তথাপিও বতাহ কম যিমান গৰম কি জমেন বতাহটো মাৰিব লাগে।
অ'।
এ বহুত কম বতাহ।
তাকে ভাত কিহে খালা?
ভাত তোমাৰ এই কেৰেলা ভাজি দিছিলে মায়ে জ্বৰ হৈ আছে কাৰণে অকণমান তিতা খুৱাই দি
ন খাব লাগে তেতিতো।
তাৰপিছত আৰু দালি, বেলেগ নাই।
কেৰেলা, মই তোমাৰ মাংস আছিলে কালি বনাই থৈছিলোঁ।
আহ অ'।
তাৰপিচত, সেয়াকে ঠাণ্ডা ভাত আছিলে আৰু।
অ' অ' কেৰেলা বুলি কিবা এটা কব লৈছিলা যে।
অ' এই কেৰেলা বোলো খাই ভাল পোৱা নে ন তিতা কেৰেলা?
খাই ভাল নাপাওঁ কিন্তু মই খাওঁ মই সৰুৰ পৰা ইমান আপত্তি নাই মানে খাই দিওঁ মই।
মই তোমাৰ নোৱাৰোঁ দেই।
আহ মই খাও, মোৰ আপত্তি নাই।
তাকে, মাছ চাছ নাখাবা।
অ মাছ নাই খোৱা, তুমি মোৰ অথনি কৈছিলা যে। মাছ খাবলৈ মনা কৰিছিলা যে। মাছ নাই খোৱা এতিয়াও আছিলে মাছ কিন্তু নাই খোৱা।
আছোঁ নাখাবা।
অ' নাখোৱা নাখোৱা মই আঁঠনি নাজানিছিলো আকৌ মাছটো যে বেয়া।
গম পাইছোঁ, গম পাইছো।
খাই দিলো আথনি।
মাছ গাখীৰ, আৰু ডিম। দিম মানে তোমাৰ ভাজি খাব পাৰা কিন্তু বইল কৰি খাবও নোৱাৰি মানে। সেইটো বেয়া।
এটো কথা।
অ' এবিলাক মানুহে ভাৱে মানে ডিম চিম খালে বেছি শক্তি পায়, বা মাছ খালে লোক লোকেল মাছ খালে শক্তি পায়। লোকেল মাছ এতিয়া কোনখিনি মানুহক খুৱাই যিখিনি মানুহৰ মানে তোমাৰ ধই লোৱা অপাচন হৈ মেলি যায় বা কিবা ব্লাড চিলাড মানে তেজ নাইকিয়া হোৱা মানুহক, তেনেকুৱা মানুহকহে খুৱাই।
লোকেল মাছটো।
অ' লোকেল মাছ, মানে মানুহে যে কয় যে তোমাৰ বেমাৰ হলে আমাৰ যিটো তাত মাছ পায় মানে। বনৰীয়া মাছটো, সেইটো খাব লাগে বুলি যে।
আহ।
সেইটো তোমাৰ জ্বৰ হলে তেনেকুৱা সেইবিলাক হলে মাছতো খাব নালাগে তোমাৰ ধৰি লবলে তে কি ল' প্ৰে?
অ' এতিয়া হেৰিয়া, এতিয়া আমাৰ দ এটা হাই পেচা আছে মানে।
ন।
অ' এতিয়া আমাৰ দেতাই খাব পা নাই আও চালনী মাছটো।
চালানী মাছটো পিছা থকা মানে খায়েই কিন্তু মানে চালানী মাছটো ভাল নহয় গম পোৱাই দেখোন। তোমাৰ কাণেও ভাল নহয়, মাৰ কাণেও ভাল নহয়, চবই কাণে ভাল নহয় দেখোন।
আও লোকেলটো।
লোকেলটো ভাল খাব পাৰে।
অ', অ' তোমাতো এতিয়া তুমিতো মেডিকেল লাইনতে পঢ়া আছে।
অ'।
তুমি মানে অল
সেটো মানে তোমা হাই প্ৰেছাৰ থকা মানুহে কুচিয়া, হাঁহ তেনেকুৱা নালাগে। কুচিয়াটো মানে তোমাৰ ধই লোৱা বহুত তেজ থকা বস্তু যে মানে, বহুত শক্তি পায় যে। বেছি খাব নালাগে আৰু মানে এটা জোখত খাই দিব পায়।
অ' ন, আমা দেতাই বাও কুচিয়া একেবাই নাখায়।
অ'।
কিন্তু তোমাৰ মাছতো খাই থকা হয় মাজে মাজে।
উ মাছটো বেয়া নহয়, খাব পায়। নহৰু খায় নাই, কেঁচা নহৰু?
খাই, খাই নহৰু মাই দি থাকে।
অ' নহৰু খাব লাগে। আও টেঙাটো খাবা তোমালোক, খাবলৈ ঘত টেঙাটো খাবা।
নেমু টেঙা।
নেমু টেঙা বুলি নহয় আ মানে ধই লক যেনেকে মাছৰ লগতে হওঁক টেঙা আঞ্জা বনাই যে। ঔ টেঙা ধই লোৱা নহ'বা কিবা কিবি। তেনেকে যে বনাই যে টেঙা শাক।
অ' খাই খাই দেউতাই। সেবো মায়ে খোৱাই থাকে।
টেঙাটো খালে মানে তোমাৰ কি হয়, হেই হয় মানে তোমাৰ এই প্ৰেচাৰটো এটা জোখত থাকে আও মানে তেজটো চফা হৈ থাকে।
অ'। অ' ব।
আমা দেতাইটো তোমাৰ টেঙা, ইনেতো ঘৰত তোমাৰ দুপইয়া সাঁজটো আমা টেঙাই বনাই। মাছ লগত।
তোমালোক দেউতাৱ পিছা নি?
আমা দেতাৰ বেমাৰ ধেৰ ৰাতিপুৱা শুই উঠিয়ে তোমাৰ প্ৰেছাৰ টেবলেট লিভাৱ টেবলেট। গেছৰ টলেত খাব লাগে সদায়।
অ' আমাৰ দেতাও একেই। আমাৰ এটা সেই নাভৰ টেবলেট এটাও খাই আমাৰ লগতে।
অ' আমাৰ দেতা বাৰু নাভৰ প্ৰব্লেম নাই।
অ' এ সেই প্ৰেচাৰটো হৈ গলে ঢেৰ প্ৰব্লেম হৈ যায়, অ'।
তাকে।
ঢেৰ বেমাৰ কৰি দিয়ে পেচাই।
এই তোমাৰ মুখখন বাচিব লাগে আমাৰ দেউতাৰ মুখখন নেবাচে।
অ' আমাৰ দেতাই বাও বাছি খায়।
আমা দেতাই নেবাচে, আমা দেতা ফেটি লিভাৰ হৈছিলে তোমাৰ।
অ'।
এ ইয়াতে দেখাইছিলেই।
ত'ত নাই, আ-আদৰ্শত নাই গুৱাহাটীত।
তোমাৰ হেইয়ত, এটো কি বুলি কয় পলিক্লিনিকত।
অ' গুৱাহাটী পলিক্লিনিক।
ন তাত দেখাইছিলে এ তাপিছত তাত দেখওুৱা পিছত তোমা ফেট লিভাৰ বোলে, ষ্টেজ টু।
এইটো তোমাৰ বেছি মাছ মাংস খালে নহয় জানো।
উম বেছি মাছ মাংস আমাৰ ঘৰত মানে তোমাৰ ৰাতি সদায় মাংস থাকেই আৰু দিনত সদায় মাছ।
অ'।
তাৰপিছত, দেতাইক গাহৰি খাবলৈ শাক দিলে।
অ'।
তাৰপিছত তোমাৰ এইবিলাক তেনেকে তেনেকে কিবা কিবি মাংস খাবলৈ আগিলে দেউতাই গাহৰি নহ'লে ভাতেই নাখে।
ঢেৰ মাংস নাখায় আমাৰ। মানে আমাৰ দেউত, আমাৰ ঘৰত এনেকুৱা মানুহকেইটা গোটকেইটা তোমাৰ মানে মাংসৰ ধেৰ নালাগে বাতিটোত এ চলে হ'ল মানে জোলক মানহতি।
অ' অ' অ' অভ্য়াস মানে আগৰ পৰাছে।
আহ সেই তেনেকুৱা অভ্য়াস, এতিয়া মোৰ সেই একেই
অ' তুমি এতিয়া বাচি খাবা আৰু তুমি নিজে যেতিয়া ইমান খিনি কথা বুজি পোৱা। জানা।
পাচি খাওঁে বাৰু।
অ' তুমি বাছি খাবা, এ ভাল নিজে তুমি এতিয়া সৰুতে এইবোৰ কথা গম পাই গৈছা ভাল এতিয়া দেউতাহঁতে বা ধৰি লোৱা আমি এতিয়া এই কথা নাজানিছিলো ন। আমি এটা এনেকে খাই দিওঁ যেনেকে তেনেকে যি টি যত জি পাওঁ।
তোমাৰ বিশেষকে অসুবিধাতটো কি কাৰণে হৈছে জানে মানুহ বিলাকৰ, তোমাৰ এই সাৰ বোলা বস্তুটো সাৰ দিয়া শাক পাচলি।
অ' হয়।
এতিয়া তোমাৰ কচ মাছ যায় ইিহঁতিও খাৰ খায় ডাঙৰ হয়।
অ' এতিয়া কচ মাছ হয়, মই আকৌ সেই কচ মাছটোহে সোৱাদটো পাওঁ বেছি।
অ' কিন্তু মান কিন্ত মানে কচ মাছটো বহুত এলেহুৱা জীৱ মানে সি মানে তোমাক চীকাৰ কৰি নাখায়।
আহ।
তাক মানে দানাটো যিটো দিব তাৰ লগতে তাত ইউৰিয়া সাৰ মিলাই দিব সোনকালে ডাঙৰ হবলৈ, যিটো যিটো ইউৰিয়া তোমাক গছত দিয়ে ডাঙৰ হ'লে।
শুানে বেয়া নেকি স মানে শুানোনে আমাৰ সাস্থ্য কাৰণেয়া যায় ন।
অ' সেইকাৰণে বেয়া, তুমি খাৰ খাইছা। সাৰ দিয়া শাক পাচলি বেয়া, কিন্তু মাছটোৱে আকৌ সাৰটো খাই দিছে ডাইৰেক্ট।
অ' অ' অ'।
মাছটো তোমাৰ খুব সোনকালে ডাঙৰ হ'বলৈ যেনেকে ব্ৰইলাৰ সোনকালে ডাঙৰ হ'বলৈ বেজি দিয়ে
অ'।
তেনেকে তোমাৰ মাছটো মানে সাৰ, দানাৰ লগত ইউৰিয়া সাৰ মিলাই দিয়ে।
অ', সেইবোৰ আকৌ কথাাবোৰ।
কাৰণে সেইকাৰণে মানে খাব লাগে খুব কমাই মানে বেছি খোৱাটো বেয়া।
হয় হয়, এতিয়া আমি ইমান খিনি কথা নাজানোৱে নহয়। খোৱা বোৱা, যি পাওঁ তাকে খাওঁ। মই যে তেল দিয়া বস্তু মাৰোতি ধেই বহুত খাবলৈ লৈছিলো, তাৰ পৰা পেটটো বাঢ়ি গ'ল।
অ' এই তে তেল, তাৰপিছত মানে তুমি, তিনিটা বস্তু টো যদি এ এৰিব বা স্বাস্থ্যটো বহুত ভালে থাকিব।
কোনটো নো বস্ত।
আৰু তোমাৰ মানে ধৰি লোৱা ফিটনেচটো ভাল থাকিব মানে স্বাস্থ্যটো ভাল থাকিব হেৰি
আৰুিকেই ল চেনী মানে মিঠা
অ'।
আৰু তেল
অ'।
তাৰপিছত আৰু তোমাৰ ধৰি লোৱা এইবিলাক যিবিলাক মানে তোমাৰ ধৰিলোৱা এই দোকানে চোকানে কিনিব পাই ধৰিলোৱা চাওমিন, ম'ম' সেইবিলাক
বিলাক ন'।
সেই তিনটা বস্তু এৰিব লাগে।
অ', মোৰ এটা সময় আছিলে ফাষ্ট ফুড মই খুব খালোঁ এ তাৰপিছতে সেই পেটটো বাঢ়িলে তাৰপিছতে অকমান সেই হজমতো প্ৰব্লেম হয় দেই, ফাষ্ট ফুডটো খাই দিলে। মানে তোমাৰ পেটৰ গণ্ডগোল, পেট চলা কিবা কিবিবোৰ হয় আৰু
মানুহে যে এটা সময়ত খুব বেয়া বস্তু খালেও যে ভাল হৈ যায় যে মানে তোমাৰ ধৰি ল'ৰা কিছুমান ল'ৰাই বহুত বেয়া বস্তু খায়, কিন্তু সি মানে বুজি পাই পেলাই ভাল হৈ যায় তাৰ স্বাস্থ্য পাতিও কিমান ভাল হৈ আহে।
অ'।
মানে আমাৰ শৰীৰৰ প্ৰতিটো অংগই সময়ৰ লগত নিজক ঠিক কৰি যায়। নিজক ঠিক কৰে, লিভাৰটো যদি আজি বেয়া হৈছে তুমি যদি সেইটো বস্তু এৰি দিয়া কাইলৈ লৈ লিভাৰটোৱে নিজে নিজে ঠিক হ'বলৈ আৰম্ভ কৰিব।
অ', অ'।
আমাৰ গাৰ প্ৰতিটো অংগত এনেকে এ হেৰি হৈ থাকে
তোমালোকে এইখিনি পঢ়িছা যে বুজি পোৱা আগত, এইবোৰ বিষয়ে, আৰু সকানে নিজেও বাচি খাবলৈও হয় কোনটো খাব লাগে কোনটো খাব নালাগে গম পাই থাকা।
উ বাচি খোৱা মানে কি আৰু মই দিনত ভাত খাবলৈ এৰিলো, অকল ৰাতি ৰাতি খাওঁ। কেতিয়াবাহে খাওঁ দিনত।
নহয়েই আকৌ, এতিয়া হোটেলত ভাতটো খোৱাটো বেছি হৈ যায়।
অ', অ'।
হে এটা, দেখি-দেখিছাই নহয় কি হ'ল তাৰ।
অ', সেইটোৱে, সিও হোটেলত খাইছিলে নহয় ঠিককে।
উম, আমি দুটাই থাৰ্ড চেমটো গোটেইটো হোটেলতে ভাত খাইছো গোটে থাৰ্ড চেমটো।
অ'।
আগতে অকলে অকলে সিও হোটেলৰ ভাত খাবলৈ বেয়া পায় ময়ো বেয়া পা ওঁ যেতিয়া চিনাকি হৈ ল'লো সদায় খাবলৈ লাগে।
ফুৰ্তিতে পৰি গ'ল।
এ সেইকাৰণে তাৰো দিগদাৰ হ'ল আৰু।
একো নাই এতিয়া ভাল হৈ যাব বাৰু তাৰো যথেষ্ট খিনি ৰি কভাৰ হ'লেই তাৰ
সেইটোৱে, মানুহটো ইমান দুৰ্বল নহয় যে মানে মানুহতো ইমান দুৰ্বল নহয় যে।
সেইটোৱে কিন্তু সি খীণাই গ'ল আকৌ, মই এতিয়া কালি লগ পাওঁতে মানে চাইচো আও তাক তাৰ ভৰি চৰিবোৰ খীণাই গ'ল, গাটো খীণাই গ'ল, পেটটোহে নকমিলে।
হে হে।
পেটতো বাঢ়ি ওলাই থাকিলে তাৰ।
মই তাকে তাক কৈছো সিদিনা, চুলিয়ে পেটে একেলগতে বাঢ়িছে বোলো।
আহ হয়, চুলি কাটিলেহে কালি অ', মই লৈ গৈছো সেই আপচিয়ালৈ। কাটি আনিলাগে তাৰপিছত, বাপেকে কাটিবলৈ কৈ আছিলে ঘৰতে তাৰপৰা সি ঘৰত নাাকাটিলে
মই লগ পালে দেখিলে কওঁ গোটেটো তেৰে নামে আৰু। াল চাইচা নাই সেইখন?